নমস্কাৰ।
নমস্কাৰ, নমস্কাৰ।
হয়, হয় হয়, আপোনাৰ?
আছোঁ বাৰু ভালে আছোঁ।
হয় হয়, কি কৰি আছে?
আছো আৰু কিবা কিবি কৰি, এনেই।
ভাত পানী, বনালে?
নাই নাই বনোৱা নাই, বনাম আৰু, অকমান দেৰি হয় বাৰু। অকমান কিবা কিবি চাই থাকো আৰু, পঢ়াশুনা।
হয়, কি বনাম ভাবিছে?
কি বনাও এতিয়া। বাৰু, এনে অকমান মাংস আছে বাৰু, চিকেন।
হয়,
অ', তেনেকে চিকেন হয় মুৰ্গীৰ মাংস। ত' বনাম আৰু। ক'বলৈ গ'লে আজি তাৰমানে অকমান পোলাও কৰি বনাম বুলি ভাবিছোঁ।
হয় হয়,
মিক্স কৰি আৰু, মানে মিক্স পোলাও যিটো বনাই, তেনেকৈ বনাম আৰু।
বনাই আৰু, একেলগে বনাব আৰু অলপ কৰি।
তৰকাৰী-তৰকাৰী আৰু তৰকাৰী বেলেগ আৰু, হেৰি বেলেগ নকৰো। লগ কৰি বনাই দিম আৰু।
হয়, ভাল লাগে চাগে খাব, সহজো হয় বনাবলে।
বনা অ', সহজে বাৰু, গোটেই টানো নহয়, জানিলে সহজ আৰু। এ বনাম আৰু তেনেকে, খাব ভালে লাগে বাৰু।
হয় হয়, আকৌ বিৰিয়ানীটো বনাবলে জানে নাজানে আপুনি?
বিৰিয়ানী বাৰু মই তেনেকে, নব বনা বনোৱা নাই আৰু এ তিয়ালৈকে, চালে পাৰিম আৰু চেষ্টা কৰিলে। এতিয়ালে বনোৱা নাই, প্ৰচেচ ত' কিছু কিছু জানো আৰু, হ'লেও বনোৱা নাই যদি আৰু ইমান মানে ক'ব নোৱাৰো আৰু এতিয়া, মানে এনেকে বনে খাবি।
চাগে ঘৰত নচলে এইকাৰণে ইমান গুৰুত্ব দিয়া নাই।
তেনেকুৱাইে বস্তুটো তাৰ মানে ঘৰত ইমান এটা নচলে মানে এইটোৱে চলে আৰু। পোলাওতো যিটো হয়, আমাৰ বনোৱা যায় সেইটোৱে খায় আৰু, গোটেই বিলাকে, সকলোৰে মানে টো পচন্দৰ আৰু।
হয়, বিৰিয়ানীটো বাৰু মইয়ো ইমান এটা ভাল নাপাওঁ পোলাওটোৱে ভাল পাওঁ।
অ', সেইটোৱে আৰু, অকমান জহা চাউল ভাল লাগে জহা চাউল দিলে মানে সোৱাদটো বেলেগ হয় আৰু, আচলতে বিৰিয়ানী চউলটো, অ, কওকচোন।
মই মানে বিৰিয়ানীৰ চাউলটোৱে ভাল নাপাওঁ।
সেইটোয়ে কথা বিৰিয়ানী চাউলটো মানে কি আৰু, সোৱাদ নাথাকে।
হয়,
মানে জহা চাউলৰ যিটো মানে জহা মানে কি আৰু বৰা চাউল কি উম জহায়ে বাৰু, এ বিৰিয়ানীটো অকমান বেলেগ হয়তো দীঘল দীঘল হয়। কিন্তু, সেইটো অকমান বাহিৰৰ চাগে সেইটো। চাউল, আমাৰ ইয়াৰে নহয় নেকি মানে অসমৰ।
এইটো অসমৰ নহয় এইটো আপোনাৰ চবতকে বেষ্ট বিৰিয়ানীৰ চাউলটো পাকিস্তানত মানে, উৎপন্ন হয়। পাকিস্তানৰ যোনটো বিৰিয়ানীৰ চাউল হয়, সেইটো একদম ৱৰ্ল্ডৰ নাম্বাৰ ওৱান নাম্বাৰ ওৱান মানে এক নম্বৰ বুলি গণ্য কৰা হয় আৰু।
হয় হয় হয়। কিন্তু দেখিবলৈ ধুনীয়া পাচমতি ৰাইজ।
বাচমতি ৰাইচ।
হয় দেখিবলৈ কিন্তু বহুত সুন্দৰ হয়। ভাল টো এতিয়া মানে স ভাত হয় বা বিৰিয়ানী হয়। দেখিবলৈতো বহুত ধুনীয়া লাগে।
হয়।
কিন্তু খাওঁতে মানে জহাতকে অকমান টেষ্টটো কম পাই আৰু।
হয় হয়।
সেইটো অকল দেখাৰ কাৰণে ভাল লাগে আৰু। দীঘল- দীঘল সজাই দিলে ধুনীয়া হয় বিৰিয়ানী মানে। প্ৰস্তুত হোৱাৰ পিছত যেতিয়া তাৰ ওপৰত মানে। ডেক'ৰেচন বিলাক কৰে বা সজাই দিয়ে সেই বস্তুটো তেতিয়া বহুত। ধুনীয়া দেখি আৰু চাউলতো বিশেষকে বগাটো মানে বহুত ধুনীয়া বগা।
হয় আপুনি? তিলত তিলে আৰু হাঁহৰ মাংসই খাই পাইছেনে নাই বনাই।
তিল হাঁহৰ মাংস। আচলতে আমি তিলতটো মাছেৰেহে খাওঁ বেছিকে।
হয়।
ৰে নাৰিকল দিওঁ আৰু হাঁহৰ মাংস বনালে।
হয় হয় এনে খাবতো পাৰি তিলৰ লগত।
খাব পাৰি চাগে। মানে কি আৰু তিলটোতো খোৱাই যায় তিলৰো এটা তেল উঠেটো।
হয় হয়।
মাছেৰে খালে মাংসৰেও খাব পৰা যাব।
হয় আৰু ভেদাইলতা ভেদাইলতা দিওতো খাব পৰা যায়।
ভেদাইলতা আৰু মাছটোতো ধুনীয়া লাগে খাব মানে বহুত। সোৱাদজনকো সোৱাদজনকে আৰু ভেদাইলতাই পেটো চাফা কৰে।
হয় আৰু কি কয় হাঁহৰ মাংসৰ লগত। পাৰা যাব নহলে ভেদেলতাতো।
মাংসৰে খোৱা যায় বাৰু ভেদাইলতা মাংসৰ লগত খোৱা যায় মাছেৰেও। খোৱা যায় মাংসৰে খোৱা যায় আমি মাংসৰে খাই পাইছো বাৰু। মাছেৰেটো খাওঁয়ে মাংসৰেও।
আপুনি কোনটো বেছি ভাল পায় ভেদাইলতাতো ভাল পায় নে তিলটো ভাল পায়।
বেছি ভাল পোৱা বুলি কথা নহয় দুটা বেলেগ বেলেগ ভাল লগা দুটাই ভাল লাগে আচলতে।
হয় বনাব বনাব সহজ কোনটো বেছি।
সহজ মানে কি আৰু একে তিলটো যদি মানে আগতে ধুই চুই ৰেডি কৰি থৈ দিয়া যায় ৰ'দত শুকুৱাই। শুকাই থৈ দিয়া যায়।
তেতিয়াহ'লে আৰু তিলটো ভাজি বনোৱাটো সহজে হয় আৰু ভেদাইলতাটো। মানে সেই খাবৰ সময়ত আনি মানে বনোৱা যায় আৰু সেইটো। চফা কৰিব লাগে। পোৱা যাব তেতিয়াহে আৰু সময়ত কৰা যায় আৰু সেইটো। কিন্তু তিলটো মানে আগতে প্ৰস্তুত হৈ থাকে আৰু কব গ'লে। সেই তেনেকে তিল। অকমান সহজ হয় কিন্তু একে আৰু দুয়টাৰে একে খিনিয়ে। আৰু। কম বেছি নাই আৰু এটা মানে আগতীয়াকৈ কৰি থোৱা থাকে।
হয়, মই আকৌ ভেদাইলতাৰ পকৰীটো খাই বেছি ভাল পাওঁ।
অ, বনাও বাৰু সেইটোও মই পকৰীটো বনোৱা যায়। মানে তাতে অকমান দাইলো দি দিলে, যি দাইলে নহওক আৰু মচুৰ দাইল হওক বা বুটৰ দাইল হওক অকমান দিব লাগে সিজাই থয়। উম, ভাল লাগে খাব। গধূলি আৰু মানে চাহৰ লগতো ভালে লাগে।
হয়-হয় মাংস দিও বনাব পকৰীটো।
পকৰীটো মানে পকৰীতো সি মানে মাংসৰে আৰু পকৰী বেলেগে বনোৱা নাযায় আচলতে।
নহ নহয় মানে ভেদাইলতাতে মাংসটো দি, ভেদাইলতা যোনটো পেষ্ট বনাব তাতে।
অ, অ, পাৰা যাব সেইটো বনোৱা যায়, সেইটোয়েই বনোৱা যায়। ভেদলতাৰ পেষ্ট সে মাংসত দিয়া যায় বাৰু তাৰপিছত আৰু। বহুত ভাল লাগে আৰু ভেদাইলতা এটা যদি পকৰী বনাও। সেইটো দাইলৰ লগতটো আৰু কবই নালাগে তাৰমানে। অকমান যদি টেঙা কিবা চাটনিও লোৱা যায় তাৰ লগত। আৰু দাইল হ'ব লাগে, দাইলটো মানে আমাৰ এটা মিক্স দাইল থাকে যে বনোৱা যায়। গোটেইবিলাক দাইল লগ কৰি, হেল্ল',
ফলৰ গুটিটো। হেল্ল', কঁঠালৰ গুটিটো দি দিলে তাতে আৰু ভাল লাগে।
ভাল লাগে, লাগিব কঠালৰ গুটিটো আৰু আকৌ মানে যেতিয়া মানে চাটনি বনোৱা যায়। সেইটোতো বহুত মানে টেষ্টি হয়, পিটিকা। ঠিকে মানে পিতিকা আৰু। সনা যিটো মানে হয়, বইল কৰি কেনে। কিন্তু বইল কৰাতকৈ যদি আমি, মানে কঁঠালৰ গুটিটো বাকলিৰে মানে কেৰাহিত বা এ ভাজি-ভাজি যদি সিজাই লওঁ।
হয়।
বেষ্ট মানে মানে বহুত টেষ্টি হয় সেইটো।
অ, এইটো সোৱাদটো মানে এইটোতছে বেছি ভাল।
বহুত-বহুত হয়, বহুত হয় মানে। আমি যদি মানে বইল কৰি দিওঁ বইল কৰিলে মানে তাত পানীতটো সোমাই যায়তো সেই টেষ্টটো কমি যায়। আৰু মানে যদি আমি ভাজি কেনে সিজাই লওঁ। ঢাকনি মাৰি লাহে-লাহে, এই টেষ্টটো বহুত ধুনীয়া হয় আৰু লগতে তাৰ পানীতটোও শুকাই যায় নহয়।
হয়, মানে তাৰ নিজৰ যোনটো গুণাগুণ সেইটো হেৰাই নাযায় আৰু গুণাগুণটো হেৰাই নাযায় আৰু।
নাযায়-নাযায়। মানে বইল কৰিলে পানীৰ লগত আধা গুচিয়ে যায়তো, কিন্তু টো মানে ভাজি লোৱা হ'লে মানে বহুত, মানে টেষ্ট হয় আৰু। তাৰ, আচলতেজটো আহি যায় আৰু তেতিয়া। সেইটো, আৰু বাৰু আৰু এটা কথা মানে এতিয়া এতিয়া আমি এনেকে বইল কৰি খাওঁ। কিন্তু মানে এই বস্তুটো দেখিলে মোৰ আৰু এটা কথা মনত পৰে, কঠালৰ গুটিটো মানে এতিয়া আপোনালোকে হয়তো পাইছে নে নাই নাজানো বাৰু এই যে আমাৰ গাওঁ বিলাকত আগতে মানে মানে ধান যেতিয়া উহাই উশাহ ধানটো যে উশাহ চাউ লটো উহালে মানে এই ধানৰ মানে ওপৰত অকমান চাইড কৰি লয় আৰু তাতে তাৰমানে কঠালৰ গুটি দিয়ে। দিলে মানে ধানটো সেইটো খাবলৈয়ে দিয়ে। তেতিয়া মানে ধানটো হোৱা হয় কঁঠালৰ গুটিটো ধুনীয়াকে সিজি যায়।
হয় একগুলিত দুই চিকাৰ কৰে আৰু
একদম বঢ়িয়া মানে সেইটো এটা এনেই মানে নাখালেও ল'ৰা- ছো ছোৱালীবিলাকে যদি নাখায়ো তাৰমানে এই তাতে মানে বস্তুটো দেখিলে এনেই খাওঁ খাও কৰে মানে খাই আৰু।
হয় কি বস্তু কেনেকে বনাইছে?
বনাইছ ধান টো ধান নুমালে তেতিয়া যেতিয়া ধানটো হৈ যাব হোৱাৰ পিছত মানে হেই কঁঠালৰ গুট গুটিখিনি আগতে এটা মানে খৰাহিত তুলি থৈ দিয়ে আৰু।
হয়।
দি মানে চোতালত যেতিয়া উম, ধান খিনি মেলি দিয়ে মেলি দিয়াৰ লগে -লগে সেই তে টুকুৰিটোৰ খৰাহিটোৰ পৰা মানে গোটেই হে কঁঠালৰ গুটি খিনি ওলাই -ওলাই যাই থাকে আৰু। তাৰ পৰা লৈ -লৈ খাই ভাল লাগে আৰু সেইটো মানে। সেইটো এটা ভাল লাগা দিয়ে মানে স্মৃতি আৰু। সেইটো আজিকালিতো তেনেকুৱা নাথাকে আৰু নায়ে আৰু এতিয়া। এ প্ৰায় কম আৰু আছে যদিও। তাৰউপৰি আজিকালি ল'ৰা- ছোৱালীয়েও মানে সেইবিলাক বস্তু আমেজটো নাপায়।
হয় মই এতিয়া আপোনাৰ উহা চাউলটো খাবলে ভাল নাপাওঁ।
সেইটোৱে কথা সেইটো আমি বহুতে হ'লো আজিৰ ল'ৰা- ছোৱালী বাৰু তেনেকুৱাই আৰু। উহা চাউলটো ভাল নাপ
হে এতিয়া কি ক'ব আৰু যুগৰ লগত পৰিৱৰ্ত
পৰিৱৰ্তন কিন্তু, আকৌ বাধ্য হৈও খাই বহুতে। মানে যেতিয়া মানে আপোনাৰ এয়া ডায়েবেটিছ মানে চুগাৰটো আহি যায় মানুহৰ বয়স ৰ লগে -লগে বহুতৰ উম, ভগৱানে মানে নকৰক মানে আহেই প্ৰায় মানুহৰ আহিলে মানে সেই তেত তেতিয়া মানে বস্তুটো বাধ্য হৈ যায় নে খাবলৈ?
হয়-হয় ঠিক আছে দিয়ক বাৰু আজিৰ কাৰণে।
বাৰু ধন্যবাদ-ধন্যবাদ লগ পাম বাৰু আকৌ।
কি ক'লে?
আকৌ লগ পাম বাৰু এনেকে কথা পাতিব ঠিক আছে। ধন্যবাদ।